হেল্ল' অ', কি কইছ?
কি কইছ? এ, আছোঁ।
অ'।
চা তা খালি? উম খালোঁ।
অ', চাহ কিহে খালি?
চাহ হেই সেই তেতিয়া বহাগ বিহুতে জলপান সেইয়া জলপান বোলে পিঠাগুই কেইটামান খুন্দা আছিলে
অ', ৰ'দত শুকুৱাই থৈ দিয়া
অ', শুকোৱাই থৈ দিয়া অ'।
অ'।
তাকে তেল পিঠা কেইটামান বনাই খালোঁ আও।
অ', বআ চাউলৰ না চা আছিল চাগে
বৰা চাউল' বৰা চাউল' উম তেনেকে ৰ'দত শুকুৱাই থ'লে ভাল আও উম উম, মানে কিবা এটা বনাই খাব পাৰি হম। আৰু হেৰিও পাই নহয় ভাত খোৱা চাউলৰ অ', অ', নাই তেনেকে কয়
কলা চাউল পিঠা তাপিছত কেটলি মুুখত দিয়া পিঠা
অ', উম।
তেনেকে খাব পাৰি এতিয়া ৰাতিলৈ আয়োজন কি?
ৰাতিলৈ হেই কচুঁ তাপিছত আকৌ হেই বয়লা মাংস বাহ কোলা কচু, উম।
কি মাংস বা?
মাংস বা, ব্ৰইলাৰ।
ব্ইলা।
ব্ৰইলাৰ উম। তাৰপিছত দিনত নিৰামিষ খোৱা হলে সন্ধিয়া কিবা এটা থাকে আৰু থা থাকে আও উম উম, তাৰপিছত তহঁতৰ কি? আমাৰ কি খাম নৰসিংহ কেচা হালধি।
আৰু মানে ওচৰৰ মানুহ এ ঘৰতে মানে হেৰি এয়া ফিচাৰীত মাছ মাৰিছিলে।
অ'
মাছ এজনী দিছিলে, তাকে বোলো এইবিলাক। চব গোটাই কৰি লৈ পেলাই নে সেয়াই দি তৰকাৰি খাম বুলি ভাবিছো আজি
অ'। আমাৰ আকৌ সেয়া ক'লা কচুৱে মাংসই বহুদিন হ'ল, খোৱা নাই যে।
অ'
ভাল লাগে খাই। উম, হুম হুম, কি ক কি, আও হেৰি খাই পাইছা নে নাই? কি এই মচোন্দৰী যে অ', অ'।
মচন্দৰিও খাব পাৰি নহয়, চাটনিও খাব পাৰি আৰু কোলা কচু কুঁহটো যে।
অ'।
অ', ক'লা কচু কুহ তাৰ পিছত আকৌ মচন্দৰী, জাল, আদা, নহৰু। জলকীয়া দিব লাগে, পাতত দিও খাব পাৰি নহলে বা অকনমান পানীত দি। অকণ সিজাই পেলাইও খাব পাৰি পিটিকা কৰি নেমু চেপি দিব লাগে আৰু
উম উম, এই এইবিলাক হেৰি মানুহ টোৱে খাই ভাল বাৰু। মই অকণমান বেয়া পাওঁ, হেৰি মই আকৌ, বেয়া পাওঁ, উম
গোন্ধটো মানে, মোৰ আগতে ময়ো বেয়া পাওঁ গোন্ধটো।
উম
আজিকালি ভাল পোৱা হলোঁ আও
অ'। তাৰ পিছতে আমাৰ সেয়া, ব্ৰইলাৰ মাংসৰ কচু বহুত হ'ল খোৱা নাই, আজি বোলো খাওঁ, মানুহটোৱে খাওঁ খাওঁ বুলি কৈ আছে, তাৰপিছত তহতে খাৱ নে নাখাৱ তেনেকে?
অ', খাওঁ।
খাওঁ, উম, এই আমাৰ বইল দিলে বেয়া পায়, উম।
সিহঁতক আলুৰ লগতহে লাগে, এনে কচুৰ লগত দিলে বেয়া পায়।
অ' উম, ভালে লাগে আকৌ খাবলে।
অ', ভাল লাগে। আমাক কেইটা আলুৰ লগত বনাই দিব লাগে, কচুৰ লগত দিলে বেয়া পায় খাবলৈ।
অ', তাৰপিছত মই ভাবিছিলোঁ হেৰি বুলো, লাউ আগ কেইটামান ছিঙি থৈছিলোঁ।
অ'
তাকে বোলো ফোন কৰিম, মাছ অলপ আনিবলে।
অঁ।
তাৰ পিছত কি কৰিম এতিয়া সেই কচুকে বাৰীৰ পৰাা কেইডালমান কাটি ললো। আৰু কঠাল গুটি অ, সেনেকে ভাবিছিলো মই। মাছ আনিব দিম বুলি। উম তাতে সেই কাইলৈ বৃহস্পতিবাৰ যে।
অ।
নিৰামিষ আৰু বোলো এই গুটি আলু আকৌ লওাক ভাজি খাম বোলো
বৃহস্পতিবাৰে মানে কি হে নিৰামিষ খোৱা যায়।
নিৰামিষ অঁ, তছত নিৰামিষ।
অ।
আকৌ তাৰপিছত এইে শনিবাৰে মঙলবাৰে।
আহ শনিবাৰ মং্গলবাৰ বৃহস্পতিবাৰ।
বিহ চত আম
অ, আমাৰ তেনেকুৱা নিৰামিষ খোৱা নাযায়। এ, যিদিনাখন খাম বুলি ভাবো সেইদিনাখনহে আকৌ কিবা এটা অনা যায়।
অ।
দেখানে
ে কিবাঢিয়াহে অ ালাই খুৱাই যায় অ
এান নাইে তনেে
উম।
তাকে গোটাই কৰিৈ লৈছো।
হম। উম, ম যিবোলো অলপ বেলেগ ডিজাইনত বনাই খাম।
অ' বাকী লৰাটো পঢ়িছে নে।
পঢ়িছে মানেহে এতিয়া অলপ পঢ়া নাই আৰু টিউশ্যনৰ পৰা আহি পাইছেহে।
অ'।
তাৰপিছত অলপ ৰেষ্ট ল'ব দিছোঁ তাৰপিছত খেলিব, অঁ'পঢ়িব আৰু।
অ' পৰীক্ষা আছিলে শেষ হল আৰু এতিয়া।
অঁ' পৰীক্ষা শেষ হ'ল আৰু দিয়া।
অ' আমাৰ ইহঁতৰ আছেই তিনিটা গৈছেহে।
অ'।
আৰু একেটা আছেই।
উম'।
কালিলৈ, বিজ্ঞান আছে বোলে।
উম'।
আজ ইংলিছ গৈছে।
উম', উম'। আহতে সুধোতে কৰি আহিছো বুলি কোৱা অ' ভালেই বুলি কয়।
ভালেই বুলি কৈছে এতিয়া বহিহে ক'ব আৰু, কিমান নম্বৰ পায়।
উম'। ভাত এয়া ভাত খোৱা চাউল কি আৰু আহৈ চাউল নে উখহা চাউল।
আমাৰ আহৈ চাউল, আমাৰ উখহা চাউল নাখায়। আমি দুটাহে খাওঁ ইহতকেইটাই নাখায় আকৌ মানে। উখোৱা চাউল বনালে, আকৌ ৰাতি দুভাগ-দুভাগ বনাব লাগে। আকৌ আয়া চাউল বনাব লাগে।
ও, উম।
সেটো কাৰণে মানে এবিদেই বনাওঁ।
উম। দিনত আকৌ উখোৱা চাউল বনাওঁ, তাৰপিছত ৰাতি আৰৈ চাউল। এতিয়া ৰাতি আৰৈ চাউল বনাম আৰু, খাই চব খাই। উম। এয়া মানে হেৰি ও উখোৱা চাউলটো মানে হেৰি বোলে, কষ্ট কৰা মানুহ খাবলে লাগে।
অ', খাব লাগে। দিনত বনোৱা অ'। আমি আ খাবলৈ মন গ'লে কেতিয়াবা বনাওঁ। তই সেইটো তাতে অশান্তি।
অ'।
তাই ঘৰৰে চাউলে চাগে?
অ' ঘৰৰ চাউলেই। এবাৰ সেয়া খেতি কৰা। তাৰপিছতে কি কি মাছ বুলি ক'লে পুখুৰী
এ হেৰি, কিবা চন্দা মাছ।
অ' অ'।
পুখুৰীত এৰি দিয়ে নহয় লোকেল চন্দা মাছ।
লোকেলটো অ', লোকেলটো খাবলে বৰ ধুনীয়া লাগে আকৌ।
মই ভাল পাওঁ চন্দা মাছটো খাই।
উম। উম। এতিয়া কি সেই মসুণ্ডৰি আকৌ ভেৱেলিলতা?
মসুণ্ডৰী নহয়- এনে ভেবেলীতা, নৰসিংহ, কেঁচাহালধি
অ'।
শুকলতি, এনেকে চব গোটাই পেলাই দি পেলাই বনাব লাগে আৰু। অকণ যদি পাতলা হয়, তেতিয়াহ'লে হেৰি আগতে কয় বোলে হেৰি বা বটন গুৰি দিয়ে বুলি পেলাই, এই চাউল খুন্দি পেলাই দিয়ে যে।
পেলাই দিয়ে অ'।
তেতিয়া অ', তেতিয়া মানে অকণমান ডাঠ হয় আউ।
ডাঠ হয়, উম।
ভাল লাগে নহ'লে বা নিদিলেকে আমি হেৰি কেতিয়াবা হেৰি দিওঁ আলু আলু পিচি পেলাই দিওঁ, তেও ভাল লাগে খাই।
ভাল লাগে, উম।
খাই পোৱা নাই নেকি তুমি?
তেনেকে খাইছোঁ বাৰু। আমি আমি কওঁ সেয়া জাল জাল তৰকাৰি। অ'।
তাতে আকৌ হেৰিও খাব পাৰি, পিঠা বনাইও খাব পাৰি।
অ', বৰা বনাই।
অ', বৰা বনাই।
আমি আকৌ সেনেকে জাল তৰকাৰী খালেগে মাংসৰ লগতে খাওঁ প্ৰায়, এই লোকেল। লোকেল মুৰ্গীৰ লগত অ'।
অ', মাংস দি খাই পোৱা নাই মই, মাছ দিহে খাওঁ।
উম।
মাছ দিয়ে খাই ভাল পাওঁ। এনেক শাক- পাচলি তৰকাৰী বনাই দিলে বাৰু ভালেই পায় সিহঁতে।
আজিহে কৈছিলোঁ মানুহজনক মই বোলো হেৰি অ, কালিও কালি বাৰ আছিলে?
কালি হেৰি বাৰ, আজি অ, অ।
কালিও আমাৰ নিৰামিষ। মই বোলো হেৰি গাহৰিকে অকণমান আনিবিচোন ক'লোঁ।
অ।
তাৰপিছত নাই নানিলে।
নানিলে? এতিয়া ব্ৰইলাৰে হ'ব আৰু। তিননিটাহে মানুহ আৰু।
উম, তিনিটা মান। তাকৌ কাইলৈ বৃহস্পতিবাৰ আছে বুলি পা- পাহৰিলেই হ'বলা।
অ।
আজি যিমান ধৰা খাব পাৰিব। অ, আধা কেজি আনিছে। অ, আধা কেজি। অ, আধা কেজি আনিছে, তিনিটা মানুহ। এতিয়া পূৰা উবুৰি দুবৰি খাব লাগিব। কাইলৈ থাকিলে
খাই কৰি পেলাই আগেয়ে ইফালে ইফালে-সিফালে চাই ল'বা। তাৰপিছত ভাত লগত চাবা, আৰু ৰাতিপুৱাই চাবা।
অ তাকে মই বোলো, এই কেইপিচ মান কচুৰ লগত বনাই দিম কেই পিচ কেইপিচমান বোলো ড্ৰাই ফ্ৰাই কৰিম। সেনেকৈ ভাবিছোঁ।
খাব পাৰ, আকৌ ৰাতিপুৱালে থাকিলে এনে গোন্ধা যাব, এনেই যাবগৈ।
এনেই যাবগে, উম। চাই পেলাই কমাই আনিব লাগিছিলে। মই কমাই আনিব লাগিছিলে, মই কথাটো পাহৰিলো আৰু। তাকে মোক ফোন কৰিব নাপালোৱে। অহ, আনিলে, উম। এতিয়া হেৰি, সেই লৈ আহিছে, উম।
অঁ।
এক প্ৰকাৰ ভালেও হয় ন।
অ, ভালেই হয়। ক'বও নালাগে, ক'ব নালাগে। নিজে জানে আৰু। খাবলৈ কি লাগিব।
কি লাগিব?
আকৌ দুবাৰ- দুবাৰ যোৱাৰ, সলনি একেবাৰে আনাই ভাল আ।
উম।
বাকী ধূপ- ধূনা, অ, আহিলে।
উম, ধূপ- ধূনা মানে হেৰি আৰু, কাঠৰ চোৱা।
অ, হাতৰ
উম, পাঁচদিনতে ভাঙিম বুলি ভাবিছোঁ আৰু।
বজাৰফালে ওলাই যাব লাগিব মই। অলপ শাক- পাচলি আনিবগে লাগিব।
অ' বজাৰলৈ নিজে ওলাই গ'লে ভাল আৰু।
অ, তেতিয়া মানে কি কি আছে, কি কি নাই, বাচি কৰি আনিব পাৰ যায়া।
যায়, উম।
বজাৰলৈ যোৱা নে নোযোৱা?
বজাৰলৈ কেতিয়াবাহে।
অ। আমি প্ৰায় যোৱাই হয়, সন্ধিয়া ওলাই।
অ, সেয়া হেৰি, ডিউ-ডিউটিৰপৰা আহোঁতে লৈয়ে আহে যে।
অহ, অহ। '।
সেইকাৰণে মানে কেতিয়াবাহে যোৱা হয় আৰু।
অ' আপা নেযায়, খালি পইচাটো দিয়ে আৰু মই নিজে আনিবগৈ লাগে।
তাতে হেৰি আনিলেকেওঁ, যে গালি শুনে। কলেও' পাহৰি থাকে, অ' পাহৰি থাকে তাতে আকৌ হেৰি গালি শুনে অ' এইটোহে আনিলি, সেইটোহে আনিলি, আজি এই অহ' ঠিক আছে।